উম'
হেল্ল', কা কি কৰি আছা হেল্ল'।
মই মই এই বাহিৰত বহি আছো। চাতৰ ওপৰত।
হব দিয়া। তুমি শুনা পাইছা ন' মোৰ কথাবোৰ।
সৰু সৰুকে শুনা পাই আছো দূৰত আছা নেকি।
এতিয়া শুনা পাইছা।
নাই আগৰ নিচিনাকে শুনা পাই আছো।
ৰ'বাহাঁ এই-
বহুত দূৰৰ পৰা কথা পাতি থাকা যেন লাগি আছে।
শুনা পাইছা এতিয়া ভালকে।
অ', অ', পাইছোঁ।
দিয়া দিয়া, কে কি কি খালা ভাত খালা?
নাই ভাত খোৱা নাই ৰ'বা ভাত হৈছেহে, খোৱাই হোৱা নাই, তুমি?
অ', অ', এতিয়া মাছ খালো আৰু কণী খালো অলপ।
ভাত খোৱা নাই?
ন ভাতেৰ লগতে খাইছোঁ, ভাতটো গনিব লগা আছিল নেকি?
নাই তুমি এ বেলেগ বেলেগকে ক'লা যে সেইকাৰণে।
নাই নাই দিয়া আৰু কি কেতিয়া শুবা?
অ' শুবলে টাইম আছে।
অঁ।
তোমাৰ লগত কথা পাতি লওঁ অকণমান, বহুদিনৰ মূৰত ক'ল কৰিছোঁ।
তাকে, জবত গৈছিলা?
অঁ জবত গৈ আছোঁ বাৰু।
অঁ অঁ', সেই
কিন্তু মানে অলপ আপ আপগ্ৰেড কৰিম বুলি ভাবি আছোঁ।
ভাল ভাল। মাথা মৰা। মই মইতো এনেই কলেজটো নাই এতিয়া মই আজি দো দোকানত যোৱা নাই বাৰু আজি দিনটো এনেই থাকিলোঁ, নহ'লে এনেই দোকানত যাওঁ বাৰু দোকানত গ'লে অলপ ভাল লাগি থাকে, বা দোকানত নগলে আৰু নহয় ন'।
তুমি কি একো একজামৰ কাৰণে প্ৰিপেৰেচন কৰা নাই নেকি?
কৰি আছিলো মানে মোৰ অন অফ চলি থাকে মানে মই ভালকে নপ নপঢ়ো ন এইটো এটা দিগদাৰ।
অঁ। প্ৰিপেৰেচন কৰি থাকিবা।
কৰিম ৰবা আৰু। সদায় কৰা পঢ়া নাযায় সেইটোৱে মোৰ দিগদাৰ।
তাকে সেই মোৰো একেই প্ৰব্লেম। টাইমো অলপমান চৰ্ট হৈ যায়।
সেইটোৱে বাকী আৰু কোৱা কি চলি আছে?
বিও খবৰ পাইছা নেকি?
নাই। এতিয়াতো একো নাই বাৰু। মই এটা জব পাইছিলোঁ কিন্তু এইটো মোৰ জইনিং লেটাৰখন নাহিলেচোন, কিয় বা?
অঁ।
জব কৰিব পাৰিলে ভাল।
কি কলা?
জব এটা কৰিব পাৰিলে বোলো ভাল।
হয় অ। মানে জবৰ কাৰণে অকণমান প্ৰিপেৰচন কৰি থাকিলে ভাল নহ'লে যদি তুমি এৰি দিয়া তেতিয়া হলে মানে একদমেই এৰা গুচি যায় মন নবহে পঢ়িবৰ কাৰণে
হয় হয় সেইটো হয় কিন্তু
মই তোমাৰ মাততো ইমান সৰু শুনি আছো নহয়
এই তেনেকুৱা হ'লে দিগদাৰ আৰু শুনা পাইছানে অলপমান জোৰকৈ হ'লেও ক'ম আৰু এতিয়া
মই হেডফোন লৈ আছিলোঁ এতিয়া হেডফোনডাল থ'লোঁ তোমাৰ কাৰণে লাইক কলা ন সৰু সৰুকৈ শুনা পাই আছা বুলি কিন্তু এতিয়াও সৰুকে শুনি আছা নেকি
তাকে এক মিনিট ৰবা মইও ময়ো হেডফোনডাল খুলি থওঁ
নে তুমি কিন্তো ভালকৈ কথা পাতি আছা তোমাৰ মাতটো আৱাজটো ধুনীয়াকৈ আহি আছে মোৰতো
অ এতিয়া শুনিছোঁ
অঁ অঁ তে ঠিকে আছে দিয়া
অ মোৰো হেডফোনৰে প্ৰব্লেম মানে
অঁ হেডফোনে প্ৰব্লেম দিয়ে আৰু অকণমান সেইকাৰণে খুলি থৈ দিছোঁ ময়ো মোৰটো
অ
বাকী কোৱা আৰু কি কৰিলা
উম মই এতিয়া ভাবি আছো আৰু অ যে ভালকৈ সেই কৰিম ষ্টাৰ্ট কৰিম বুলি
অঁ নতুন জবত এপ্লাই কৰিবা আৰু
অ কিবা কিতাপৰ ছাজেচন দিবা নেকি
মোৰ তাতটো নাই বাৰু এতিয়া একো তুমি গভমেণ্ট জবৰ কাৰণে তৈয়াৰি কৰিবা
অ
গভমেণ্ট জবৰ কাৰণে
অ এই পোষ্ট কেইটামান ওলাইছেতো
অ অঁঁ টিচিঙৰ
টিচিঙৰ বুলি নহয় বেলেগ বেলেগ প'ষ্ট ওলাইছে তুমি অ চাই ল'বা
অঁ অঁ মোক ক'বাচোন অকণমান কৈ দিবা বুজাই দিবা মই ইমান গম নাপাওঁ ক'ত চাব লাগে কি কথা প'ষ্টৰ কথা সেইকাৰণে মই ইমান গমেই নাপাওঁ
অ
মানে এ সেইটো তুমি প'ষ্ট ওলোৱালৈকে হেৰি কৰি নাথাকিবা আগে আগতেই কৰিব লাগিব ন
উম
অলপমান জি কে জেনেৰেল নলেজৰ হেইটো
মানে নিজকে আপডেট কৰি ৰাখিবা
অঁ
আৰু মেথেমেথিক্স মেথে গণিতত কেনেকোৱা তুমি
ঠিকে কিন্তু এতিয়া বহুত প্ৰেক্টিচ কৰা নাই ন গণিতটো নালাগে মোৰ এনে নৰ্মেল পঢ়ি থা পায় ইয়াতে ত' এতিয়া প্ৰেক্টিচ ষ্টাৰ্ট দিব লাগিব গণিতৰ
গণিত অ মোৰো গণিততে প্ৰব্লেম হৈ আছে আৰু তোমাৰ অ ইংৰাজী
অ ইংৰাজী ঠিকে আছে বাৰু
গ্ৰামাৰ
অ ভালে
অ গ্ৰামাৰ দৰেতো আহে
হয় নেকি
উম বেলেগ ইংলিছ নাহে তোমাৰ গ্ৰামাৰ আহে
গ্ৰামাৰ অ গ্ৰামাৰ আহিলে ভালেই বাৰু
গ্ৰামাৰতে বহুত কনফিউজ কৰাই দিয়ে ন
গ্ৰামাৰখিনি বাৰু পাৰো মই সেইটোত ইমান প্ৰব্লেম নহয়
উম মানে কোনটো অ শব্দৰ লগত কোনটো হ'ব অ মানে এটা লাইন দিব তাতে তোমাক অন হ'বনে এণ্ড হ'ব নে সেইটোৰ লগত সেনেকোৱা বহুত কেইটা অপচন দিয়ে
অ অ অ সেইবোৰ পাৰো বাৰু একদম গণিত টো অকণমান চাব লাগিব যদি মানে মই বহো কৰিবৰ কাৰণে বা কিবা তেতিয়া আৰু চাব লাগিব
অ ক্লাছ নাইন টেনৰ গণিত চাব লাগিব আৰু এতিয়া তুমি হেই কৰিবা অ কিতাপ এখন এখন কিতাপ এখন এ পা পালে মোকো কবা
অ অ কম দিয়া কম দিয়া মই নহ'লে গণিতৰ এটা কিন্তু আছে ইউটিউবত মই চাই থাকো এই সেইটোত মানে বহুতে এ কমেণ্ট কৰিছে তোমাক দি দিম দিয়া সেইটো মানে কিমানটা ভিডিঅ এশ চল্লিছটামান ভিডিঅ' আছে অকল গণিতৰ মানে এটা এটা পাৰ্টকে ধৰ এটা এটা ভিডিঅ'ত এটা এটা চেপ্টাৰ আৰু তেনেকোৱা টাইপকে আছে মানে কৰিব পাৰা আৰু ইচ্ছা কৰিলে
অ তাকে সেই গণিতটো অকমান হেৰি কৰিব লাগিব
অ গণিতত কিন্তু অলপমান প্ৰব্লেম হৈ যায় পিছলৈকে হ'লেও বিকজ গণিতটো পুৰা এৰি দিয়া গৈছে ন এতিয়া আৰু মাথা মাৰি থকা নাই গণিতত
অ গণিতটো সেনেকোৱাই কেনেকে এ এৰিব পাৰি সেইটোয়ে ভাবি থকা যায় ন
অ কিন্তু লাষ্টত যায় এৰা নাখায়
সেইটোয়ে আকৌ আহি যায়
তোমাৰ আৰু ট্ৰেভেল প্লেনছ কিবা বনাইছানে?
এ নাই বৰ্তমান এই জবৰে কথা চিন্তা কৰি আছো।
অ' ঠিকে আছে ঠিকে আছে ভাল ভাল।
উম কিবা কচিং লোৱাৰ ক থা ভাবিছা নেকি?
নাই বাৰু এতিয়া কচিঙৰ কথা ইমান ভাবা। মই মানে জবৰ কথা ইমান ভাবা নাই এতিয়ালৈকে ভাবিলেহে মই স্তাৰ্ত দিম। মই এতিয়া মানে মোৰ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে ভাবি আছোঁ, যিটো মানে কলেজ এণ্ট্ৰেন্স এক্সাম।
উম, উম।
সেইটো কাৰণে ভাবি আছোঁ অকমান।
অ। বাৰু তুমি এ এন্ট্ৰেস এক্জামৰ কাৰণে ভাবা?
তাকে। উম', উম, সেইটোৱে, এতিয়া দি লওঁ।
অ'। তাতেও তোমাৰ কি কি এ টপিক মানে হে আহিব? বিষয় আহিব।
চাইক'ল'জিৰে আহিব আৰু মইতো সেইটো ছাবজেক্টে পঢ়িছোঁ ন'।
অঁ', এক্সট্ৰা বেলেগ নাহে?
নালাগে মানে, মোৰটোত নালাগে এতিয়া।
অ', এনেই বেলেগে এ মানে বেলেগ এণ্ট্ৰেঞ্চ একজামত বেলেগো আহে ন', সেইকাৰণে সুধিছোঁ।
আহে আহে। জেনেৰেল নলেজ চবতে আহে মও গম পোৱা নাছিলোঁ। মও ভাবিছিলোঁ আমাৰো লাগে। লাগিব বুলি কিন্তু এইবাৰ এক্সাম দিলোঁ ন' এবাৰ, তেতিয়া গম পালোঁ সি নালাগে।
উম', উম' মানে চাইকলজি হ'লেও তোমাৰ বেলেগ ৰিলেটেড থাকে ন', সেইবিলাক আহে।
অঁ', চাইক'লজিতে ভিতৰতে ষ্টেটিষ্টিক থাকে সেইখিনি আহে আৰু চাইক'লজিত যি লাগে সেই টো আহে আৰু এক্সট্ৰাকৈ তোমাৰ এপ্টিটিউড দিয়াৰ দৰকাৰ নাথাকে আৰু।
অ', ঠিক আছে দিয়া। তুমি পঢ়া।
অ', অ' ম মই অকণমান দেৰিকে আৰু পঢ়িবলে ওলাম আৰু এতিয়া প অলপমান ৰেষ্ট লৈছোঁ। জিমৰ পৰা আহিছোঁ মাত্ৰ। তুমি জিমত যোৱা নাই নেকি বাৰু?
নাই যোৱা।
যাবা, যাবা।
অঁ', যাম বুলি ভাবিছোঁ ৰ'বা।
তুমি কেতিয়া আহি পোৱা? আহি পোৱাতে দেৰি হয় নেকি তোমাৰ?
উম, মোৰ আহি পাওঁতে দেৰি হয়।
সেইটো কাৰণে চাগে।
আহি পাওঁতে দেৰি হয় কাৰণে যোৱা হোৱা নাই।
অঁ', অঁ'
ঠিক আছে বাৰু, আজি ৰাখিছোঁ দিয়া।
হা, হা?
আজি ৰাখিছোঁ বোলো, পিছত আকৌ কথা পাতিম।
অঁ', অঁ', হ'ব, হ'ব।
উম, দিয়া।
হেল্ল'।